অ, কি অ, ভাত খালোঁ তোমালোক হ'ল?
অ, অ অ ময়ো সেইয়া ভাত খাই পেলাই এতিয়া আহিছো আৰু মানে।
অ, কি কৰিছা? অ, অ,
তাপা এতিয়া সেয়া বিচনা-চনা বিলাক ঠিক কৰিছো শুব লাগিব বোলো, সোনকালে। সোনকালে মানে কি আও শুতে সদায় দচটা এঘাৰটা বাজিয়ে যায়। অ, তাকে বিচনা চনা বিলাক ঠিক-ঠাক কৰি লৈছোঁ। সদায় খোৱা-বোৱা ধৰা খোৱা এইবিলাকেই কাম আ আমা মাইকী মানুহৰ হয়ে।
হয়, হয় দিয়া।
উম, তাপা সেয়া এফালে গ'লো ন, কোৱা।
অ, ক'ত গৈছিলা? মই তোমালৈ ফোন কৰি আছিলো তুমি ফোনো উঠোৱা নাই আজি কোনো খবৰ নাই।
বাইদেউজনী ঘৰত গ'লো।
অ',
তাকে তাতে গৈ পেলাই অলপ মানে ফুৰি-চাকি আহিলোগৈ আজি আৰু বহুত দিন ঘৰ পা যোৱা নাছিলো ওলোৱা নাছিলো যে।
ওলাই গ'লে মনতটোও অলপ ভাল লাগে সেইকাৰণে মানে গ'লো তাতে লগ পালো। বাইদেউ জীয়েক, জোঁৱায়েক। পুতেক হ'ত এনেকে সবকে লগ পালো যে সেইকাৰণে মানে ভাল লাগিলে আ মনতটোও ভাল লাগিছে কথা বতৰা পাতি বহুত দিনৰ মূৱত লগ পাই আছো যে তাপাহে বাইদেউজনীয়ে কাপোৰ লগাইছিলে কাপ তোৰ চাদৰ এখন দি পঠিয়াইছে ইমান ধুনীয়া লাগিছে চাদৰখন। উম, নিজে ব'য় বাইদেৱে। অ ঘৰত বাই- বাইৰে মানে নিজে বয় যে কাপোৰখিনি মানে এ উম তাক দেখালে দেখাই লে মানে এখন লৈ যা বুলি ক'লে আউ তাপাহে লৈ আহিলো এ
অ ঠিকেই কৰিবা আজিকালি নাপাই নহয় ঘৰত বোৱা কাপোৰ বোৰ।
অ ঘৰত বোৱা কাপোৰ আজিকালি মানে উম মানুহ বিলাকে নোবোৱা হৈছে কিন্তু কিনিবলৈ পায়। পালেও মানে ইমান আউ
ভালতো নাপায় মানে আ পিয়ৰ টো।
যোৱাবা সকামত যে পিন্ধি আহিছিলে এখন চাদ সেই বাইদেউজনীয়ে দিয়া নেকি?
অ অ সেই বাইদেউৱে দিয়ে মোক চাদৰ মানে সেই বাইদেউজনীয়ে দি থাকে মানে চাদৰ মে মেখেলা।
ধুনীয়াকে বয়তোন বাইদেউয়ে মানে
অ বহুত ধুনীয়াকে বয়ে দেখিছিলো নহয় মই ধুনীয়া বহুত ফুল কে আকৌ গুনা সূতা যে দি দিয়ে যে
অ 'অ 'চাইদে প মানে বেলেগতকৈ ধুন- ধুনীয়া মানে মিহি হৈ যায় মানে একো মানে তাত এ সূতা- চূতা ওলাই কৰি নাথাকে যে। এই বাইদেউ চাদকেইখন দেখিলে মানে চবেই মানে পচন্দ কৰে মানে চবে বিচাৰে। আকৌ এখন আকৌ এখন সেই তেনেকুৱা। আকৌ হে আগতে মানে হে বাইদেউয়ে খুব কাপোৰ বয়ছিলে। হেৰি উম, এৰি কাপোৰ বয় এ- তাৰাপা আকৌ বিচ- বিচনা চাদৰ বয় ধুন ফুল বাচি দিছিলে আমাক এৰি চাদৰ এখন দিছে বেড চিট এখন দিছে তাৰপা গামোচা দিছে চেলেং। দি থাকে বাইদে মানে কাপোৰ লগালে মানে দিয়ে কিবা নহ কিবা এটা। নিবিচাৰো মই তথাপিতো দিয়ে মানে আউ। দিবি বুলিও নকওঁ কষ্ট কৰে যে বিচাৰিব বেয়া লাগে। হে তেওঁ দিয়ে আৰু
হৈ কিনে বনাই যে সেইকাৰণে বেয়া লাগে।
উম, উম সেইকাৰণে বেয়া লাগে মানে।
অ কিন্তু আপোনাৰ সেই বাইদেউজনীয়ে বহুত ধুনীয়া বনাই দেই মোৰো বহুত পচন্দ হয়।
অ হয় চবৰে হয় কিন্তু দেই পচন্দ। বাইদেউ জিয়েকজনী এতিয়া বৰ ধুনীয়া বয় নহয় গাভও পাই বয় এতিয়া তাই বিয়া দিলে যেনিবা নগাওঁ বিয়া দিছে জীয়েকজনীয়ে বহুত ধুনীয়া কাপোৰ বয় মানে একেবাৰে। এতিয়া মানে তাই মানে কাপোৰ বিলাক বৰ স্কুলত মানে যায় ন' এই ল'ৰাটো মানে থবলৈ কৰিবলৈ। আকৌ উ হাজবেণ্ডৰ মানে উম, টিচাৰ কৰে লগৰ বিলাকে দেখে। সেই তাই অৰ্ডাৰ পায়ে থাকে মানে আৰু কাপোৰ লগালে তাই নাথাকে একেবাৰে চাৰিযোৰ, পাঁচযোৰ উ ছযোৰ এনেকে মানে লগাই গোটেইকেইযোৰ নাইকিয়া হৈ যায় মানে তাই। অৰ্দাৰ পাই যায় লৈ লয় সিহঁতি। গামোচা বয়, ৰুমাল বয়। বহুত টকা কিন্তু অ' হেৰি তাই ইনকম কৰিছে দেই কাপোৰ বয় বয়। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
অ' শুনিছানে?
অ' মই শুনিছো তুমি শুনিছা?
অ' অ' মাজতে এবাৰ নুশুনা হৈ গৈছিলো মানে তাপা
এ অলপ বাহাত বাটত খোজকাঢ়ি আছো যে ইফাল - সিফাল হৈ আছো। সেইকাৰণে আজি দিনটো মানে দিগদাৰ এ হৈ গৈছে। প্ৰথমতে ৰাতিপুৱা চৰাই কেইজনীমান সদায় আমাৰ ফল চিলিং যে লগাইছে যে নতুনকে তাত আহি থাকে। আহি থাকে, আহিয়ে থাকে খেদি থাকো তথাপিতো আহি থাকে সিহঁতে। তাৰপিছত আকৌ সে ৰাতি এতিয়া অলপ আগতে ভেকুলীটো সোমাই গৈছে। তোমাৰ লগত কথা পাতোতে সেইটো ভেকুলী দেখিলো যে সেয়াই মই সেইটো খেদিবলৈ অলপমান হেৰি ঝাৰুডাল লৈ চু যে সেইকাৰণে অলপ ইফাল-সিফাল হৈ যাওঁতে নেটৱৰ্কটো গুচি গ'ল চাগে এতিয়া।
উম, ভেকুলী
উম। নাজানো ক'ৰ পৰা কেনেকে সোমাই যায় দৰ্জাখনো আজি ইমান মেলাই নাই তথাপিতো সোমাই গৈছে।
অ' নহয় মা মেলা হয় গধূলি সময়ত থাকে যে আজি পৰা গধূলিতে মাৰি দিব লাগে আৰু।
অ' মই সেইটো অ' মাৰি দিবই লাগিব হয় দিয়া এনেকে সোমালে আকৌ ভয় লাগে। হেৰি নহয় ভেকুলী আহিলে সাপ, চাপো আহে যে।
অ' সেইটো হয় তোমালোকৰ ঘৰতো হয় দিয়া সাপ, চাপ সোমাব নোৱাৰে চিন্তা কৰিব নালাগে। ভেকুলীটো জপিয়াই দিয়ে যে সেইকাৰণে সি জপি লুটিয়াই পেলাই ওপৰলৈকো উঠিব পাৰে মানে।
এই ময়ো হোষ্টেলত থাকোঁতে আকৌ আকৌ আমাৰ হেৰি অ' ওপৰৰ ৰুম কেইটাতে মানে ফাৰ্ষ্ট ফ্লৰ ৰুম কেইটাতে তাতেই সাপ, চাপ সোমাইছিলে।
ইমান ওপৰলৈ কেনেকে যায় ওচৰত গছ-গছনি আছে কিজানি।
ওচৰত গছ-গছনি অ' আছে গছ-গছনি।
অ' সেইটো কাৰণে কিজানি গছৰ পৰা গৈ পেলায় এনেকে পৰি যায়।
উম, হয় দিয়া হ'ব পাৰে হে এ ময়ো আচৰিত পাও। তলৰ পৰা ওপৰত কেনেকে আহে। সেই আজিকালি যেনেকে আমিও ইমান আগুৱাই গৈছো হয় নহয় আমাৰ এ আই এইবিলাক কি কি বস্তু ওলাইছে। সেনেকেই চাগে হে সাপ সাপ কেইটাও অলপ শিকি লৈছে নেকি সিহঁতে চিৰি এইবিলাক যাব।
উম, তেনেকুৱাই ইমান চিৰি ওপৰলৈ যাব নোৱাৰে দুই মঞ্জিলৈলেতো কেতিয়াও সিহঁতে উঠি যাব নোৱাৰে নহয়।
কিন্তু আমাৰ দুই মঞ্জিলৈলেও আহিছে এটা হোষ্টেলত দুই দুই মঞ্জিলতো আমাৰ সাপ ওলাইছে।
উম। ভিতৰতনে কিহত? ভিতৰত ওলাইছে আও? হেল্ল' শুনিছানে? মই শুনি আছো দেই, তুমি শুনা নাই? তাৰপৰা হে উম তাকেতো এ ইমান হেৰি নল'বা ভয় নকৰিবা। একো নহয় নাহে ইয়াত। তাত জংঘল থাকে আৰু হোষ্টেল আৰু ওপৰৰ গছ গছনিবিলাক চাইদৰ ডাঙৰ ডাঙৰ থাকে কাটিব নিদিয়ে। সেইটো কাৰণে আহে চাগে গছৰ পৰা জংঘলৰ পৰা।
অ', হয় চাগে দিয়া সেইকাৰণে আহে ইমান চাফ চাফ চাফাই কৰি নাথাকে যে বহুত লেতেৰাকে থৈ দিয়ে।
অ', ফেনাইল চেনাইল দি থাকিব লাগে।
মই ফেনাইলৰ গোন্ধটো বহুত ভাল লাগে কিন্তু ফেনাইল দি পেলাই ঘৰ মুচিলে যে।
ভাল লাগে ফেনাইল ডেটল দিলে ভালে লাগে গোন্ধটো। কিছুমানে আকৌ বেয়া পায় হস্পিতালৰ হস্পি হস্পিতালত থকাৰ নিচিনা পাই যে গোন্ধতো হস্পিতেলত হে দিয়ে যে ফেনাইল ডেটল।
তেনেকৈ আৰু হস্পিতালৰ নিচিনা গোন্ধাইছে মানে হস্পিতেল হস্পিতেল। মানে বুজি নাপায় মানে এইটো যে উম ডেটলটো সেই কাৰণে দিয়ে। ভালৰ কাৰণে দিয়ে। বেয়া পাই কিছুমানে সেনেকুৱা গোন্ধটো হস্পিতেলত গ'লেহে যে পাই যে গোন্ধতো।
অ'।
বাকি টাইমত নাপায় আৰু। আমি এতিয়া প্ৰতিটো সময়তে পাই থাকো এতিয়া সেইকাৰণে ঘৰত ইউজ কৰো কাৰণে ব্যৱহাৰ কৰো কাৰণে।
তুমি মানে সেইটো ঘৰত ঘৰুৱা বুলিয়ে ভাবো আৰু হস্পিতালৰ বুলি নাভাবোৱে আৰু।
উম। ভালহে লাগে ফেনাইলটো দিলে একো ভয়ো নালাগে পোক চোকো অহা কম হয় অলপ।
অ', হয় আকৌ।
উম।
সেইটো হয় পোক চোকবিলাকো নাহে। আজিকালি অনেক ওলাইছে ফ্ল'ৰ ক্লিনাৰ ভাল ভাল একদম এইবিলাক পোক চোক নাহা। কিছুমান আকৌ তেওঁ মানে চোন আহিয়ে যায় মানে। তথাপিও আমাৰ সেইবিলাক ইউজ কৰা কাৰণে ইমান নাহে কিন্তুতে বহুত কম কিন্তু।
অ', হয় আমাৰও সেয়াই একেই আমি সেইটোকে ইউজ কৰো যে সেইকাৰণে আমাৰ ইমান নাহে এতিয়া। এইকেইদিন মুচা নাই নহয় সেনেকে সেইকাৰণে চাগে এতিয়া ভেকুলী অলপ সোমাই আহিছে নেকি!
অ', হয় চাগৈ দিয়া এইকেইদিন দিলে মানে আহি যায় সিহঁতি আৰু দিলে মানে অকমান ভয় খাই মানে আৰু গুচি যায়গৈ।
কালি অড'মছ এটাও আনিব লাগিব, এইটো ক্ৰীম যে হেৰি মহ মহে নাকামৰে যে লগাই ল'লে সেই ক্ৰিমটো আনিব লাগিব। কিমান মহ হৈছে, মহৰ ধূপ লগাই থাকোঁ আকৌ
আনিব পাৰিলা হয় আজিয়ে।
অ' হয় এতিয়া মই পাহৰিয়ে থাকিলোঁ তেতিয়া যাওঁতে যে বাহত আজি।
এতিয়া অৰ্ডাৰ দিলও আহে নহয় চস্তা হেৰিৰপা।
হয় নেকি, কা-কালিৱে দি দিব লাগিব। এ, ৰাতিখন যে মানুহ মাতিব ভাল নালাগে, কালিয়ে এটা ফোন কৰি দিব লাগিব।
উম। কিবা এটা চস্তা এপ আছে নহয় আজ হেৰিয় আপোনাৰ চস্তা এনেকে লৈ পেলাই।
অ', অ'।
এবাৰ যাওঁতে সেই হ ফা ফাৰ্চিখনে দিছিলে, টোত হেৰি কৰিলে মানে আহি তাৰ মানে হেৰি হ'ম ডেলিভাৰী।
হয় নেকি, এনেকুৱা চিষ্টেম আছে ইয়াত।
অ' আছে আছে, চস্তা কিবা এটা এপ আছিলে।
বহুত ভাল সুবিধা হয় তেতিয়াহ'লে মই হেৰি বেলেগ কিবা ঔষধো তাৰপা আনিব পাৰিম ন'?
অ' পাৰি পাৰি। প্ৰতিটো বস্তুৱে আনিব পাৰি তাৰপা, অলপ ডিকাউন্টতহে দিয়ে বোলে।
অ' কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিয়ে?
জানো জানো টেন পাৰ্চেণ্ট, কিমান পাৰ্চেন্ট এনেকে আছিলে, সলনি হৈ থাকে ডিচকা
অ', অ'।
সুধিলে গম পোৱা যাব আৰু। চস্তা এপ এটা আছে সেই চাললে হঠাতে ক'ব।
অ'। অ' হ'ব দিয়া, ময়ো শুই যাওঁ এতিয়া, ভাগৰ লাগি আছে আজি বহুত।
অ', অ', অ', অ', ঠিকে আছে দিয়া।
অ' ঠিকে আছে।